হেল্ল' অঁ কি কৰি আছা?
তোমাৰ মাতটো শুনা নাই অলপ মানে ওচৰত লৈছোঁ ফোনটো।
কি কৰি আছা?
আছো এনেই বাহিৰত বহি।
ভাত খালি না নাই?
হেল্ল'
ভাত খালি না নাই?
হেল্ল'
ভাত খালি না নাই?
মাতটো শুনা নাই ভালদৰে।
কিয়া?
অলপমান ফোনটো ওচৰত লচোন।
হেল্ল'
অ অলপ অলপ শুনছোঁ এতিয়া।
কি কৰি আছা?
আছোঁ এনে শুনা পাইছে নে নাই?
হেল্ল'
শুনা পাইছা না নাই হেল্ল'।
হেল্ল'
শুনা পাইছেনে নাই হেল্ল'?
অ এতিয়া অলপ অলপ পাই আছোঁ।
হেল্ল' শুনা পাইছা অঁ মানে এই কথা এটা সুধবা লে ফোন কৰছিলোঁ।
উম হুম হুম।
কথা এটা সুধভালে ফোন কৰছিলোঁ।
কেনেকুৱা কথা বা!
এয়া মানে কথা এটা সুধবা মানে কি আৰু ভাবিলো এনেই আছিলো মইয়ো মানে কাৰণে ভাবিলো কি হেৰি কৰো। এটা কথাই মানে কথা পাতো অলপ তোৰ লগতে।
ভালকে অহা নাই সঁচাই কৈছো মানে বহুত দূৰত থাকা হান লাগি আছে।
মইতো মোবাইল ওচৰতে লৈ আছোঁ শুনা পাইছানে নাই?
ইতিয়া পাইছো এবাৰ পাইছো
অ, মানে মই এ তাৰমানে ভাবি আছিলোঁ মই এনেই আৰু বিচনাত পৰি কেনেকৈ এনেই কিছুমান কথা ভাবি আছিলোঁ তাকে বোলো এনেই তোৰ লগত কথা পাতো অলপ।
উম, উম, কেনকুৱা কথা ভাবি ক'চোন মোকো অলপ ময়ো শুনো আলোচনা কৰো দুয়োতায়।
মানে এইটা এইটা চা আহ, আমাৰ যিটো আমাৰ কিয় সমাজ আমাৰ যিটো জন মানে প্ৰজন্ম সিহঁতে মানে
মানে কয় ন' মানুহ মানে ক'বা গ'লে কি আত্মসন্মানৰ ওপৰত সিহঁত বহুত মানে ছিৰিয়েছ মানে এ যদি কিবা এটা কথাও মানে গাত লাগি যায় সিহঁতৰ আত আত্মসন্মান হানি হয় বুলি কয় মানে কাজিয়া লাগি যায়। তেনকে মানে বহুত কিবা কিবি ঘটনাও হৈ গৈছে এতিয়া আত্ম সন্মানৰ কাৰণে। কিছুমানে এহ, মানে আত্মহত্যাও কৰছি। এতিয়া ধৰ মানে তোৰ মতে আৰু আত্মসন্মানটো মানে কি হয়? মানে কি মানে তাক তই কি বুলি ভাবা আত্মসন্মানটো কি হয় তোৰ মতে?
মানে আত্মসন্মানটো এনেকুৱা এটা বস্তু এতিয়া চবে জানে এতিয়া নিজৰ যিমান যি হ'লেও এটা মানে সমাজ এখনতে বা ঘৰখনতে হওক বা বন্ধু বৰ্গ নিজৰ পৰিয়াল সকলোৰে মাজত মানে নিজৰ এটা মানে স্থিতি থাকে হা মানে নিজৰ এটা স্থান থাকে।
উম।
যদি এতিয়া সেই স্থানটোৰ মানে তলত যাইনো নিজক কোনবাই সন্মান নকৰে এতিয়া ধৰ ধৰি ল' এটা বন্ধুবৰ্গৰ মাজতে আছা থাকোতে মানে কোনোবা এটাই তোমাক বেয়াকে কৈছে কওঁতে তুমি বন্ধুবৰ্গৰ বাকী যিকি টা মানে তোমাৰ বন্ধু আছিল সেইকেইাৰ লগততো তুমি লাজ পাই যাবি না মানে লাজ লাগব তোমাৰ এনকে এনকে মোক বেয়াকে কৈছে সিহঁতৰ আগতে। সেইটোকে তাৰ মানে যিটো আমি অনুভৱ কৰো সেইটোকে কয় আৰু আত্ম সন্মান কিন্তু এই আত্ম সন্মানটোৰ কাৰনে মানে বহুতো নঘটবালাগা ঘটনা ঘটছে কাৰণ কিছুমানে মানুহ এনেকুৱা মানুহ থাকে কিছুমান মানে যোনে মানুহৰ আত্ম সন্মান আঘাত কৰৱাৰ কাৰণে মানে ট্ৰাই চেষ্টা কৰি থাকে। সেনকে মানে বহুতখিনি মানুহে এনকে নি এ অ-আনক সমালোচনা কৰি তেওঁৰ মানে আত্মসন্মান আঘাত কৰে, কৰিলে মানুহকটো মানে
বহুত বহুত সময়ত তেনেকুৱা দেখা যায় বাৰু মানুহে আনৰ সন্তুস্তিৰ বাবে নিজৰ ইচ্ছা আৰু সন্মানটো ত্যাগ কৰি দিয়ে হা। এতিয়া আনৰ মন অ', নিজৰ মানে সন্তুষ্টিৰ কাৰণে মানুহে নিজৰ ইচ্ছা আৰু সন্মানটো মানে ত্যা-ত্যাগ কৰে আৰু বুজি পাইছা?
উম, উম।
আৰু লগতে মানে কি হয় জানানে এই ধৰ কেতিয়াবা এনেকুৱা চাবিচোন যে আনৰ মানে বেলেগৰ মন তো ধৰ যদি ভাল ভাল নিজৰো সন্মান কেতিয়াবা মানে বিসৰ্জন দি দিয়ে কিন্তু সেইটো কথা মানে উচিত নহয়, নিজৰ অ', সন্মানটো কিয় বিসৰ্জন দি দিব বা বেলেগৰ আগত কিয় মানে ক'ব যি অ', মই মই য-য-যদি শুদ্ধ হৈ শুদ্ধ মানে আছোঁ শুদ্ধ পথত আছোঁ তেতিয়াহ'লে মোক কোনেও কবা নোৱাৰে যি তই ভুল আছা বা তোৰ এনেকুৱা এনেকুৱা হৈছি। মানে, সেইটো ক'বা গেলি এতিয়া, মানে কি বুলি ক'ম? উম, কাকোকে মানে বিষয় এইটো নিজৰ, মানে সন্মানটোক বিসৰ্জন দিবা নালগে আৰু। বুজি পাইছা?
সেইটোয়েতো সদায় নিজৰ, নিজৰ মানে ভাল লাগা কাম নিজে যিটো কাম মানে মনোৰঞ্জন অনুভৱ কৰা, সেনেকুৱা কাম কৰিব লাগে। কিন্তু এইটোও ধ্যান ৰাখিব লাগে যে, সেই কামটো মানে অতিৰঞ্জিত নহয় যাৰ কাৰণে নিজৰ আত্ম সন্মানত লাগে। বা কোনবাই যদি কিবা, বেলেগকে কৈছে কওঁতে যদি নিজে শুদ্ধ পথত আছাঁ, শুদ্ধ পথত থাকিলে সেইটো মানে তুমি, বিৰোধিতা কৰিব পাৰব লাগব যে, মই একো ভুল কৰা নাই, মই শুদ্ধ। আছোঁ গতিকে, মোৰ আত্মসন্মানত আঙুলি উঠাব লগা তুমি কোনো নহয়। বা সেনেকে আৰু ডিফেন কৰিব মানে, বিৰোধ কৰিব লাগব যে এইটো একো নহয়। মই শুদ্ধ সেনেকে ক'ব পাৰিব লাগব।
সেটো হয়, এতিয়া আত্মসন্মানে ধৰা
সৰু সৰুকে, আহি
আত্মসন্মানে, আত্মসন্মানে, মানুহক মানসিক চাপৰ পৰা, মানে মানসিক চাপৰ শক্তিটো মানে বেছি বৃদ্ধি কৰে, মানে এতি এতিয়া অ, কিছুমানে আত্ম উম, কিছুমান কাৰোবাৰ কবাত কাজিয়া লাগিল, কাজিয়া লাগ তে, অ, আতম তাই আত্মসন্মানত লাগিল, সেই আত্মসন্মানটো লাইগ লাগোতে তাৰ মানসিক চাপ পৰিল, পৰি কেনে তিয়াৰ মানে উম, কি হয়, মনত কষ্ট হ'ল, হতাশা হ'ল। লাষ্টত সি মানে আত্মহত্যা, কৰিল। কৰিল, কৰি দিলে আৰু সেনেকুৱাও মানে বহুতো আজিকালি দেখা পোৱা যায়।
সেইটো কিন্তু, সেইটো কিন্তু, উচিত বুলি নাভাবো কাৰণ সেই টো, উচিত নহয়, কাৰণ নিজৰ নিজৰ আত্মসন্মানটো হানি হৈছে, কিন্তু সেই হিচাপে হানি হ'ব নিদ, নিদবা লাগে কাৰণ, সেনেকুৱা কাম কৰিব নালগে পাৰলে আৰু যেনিবা কোনোবা কৰিলে, সেইটোত মানে মানসিকভাৱে বাধাগ্ৰস্তত মানে মানসিকভাৱে চাপ পৰি কিনে সেনেকুৱা কাম কৰাৰ কোনো প্ৰয়োজন মানে মই নাভাবো কাৰণ মানুহৰ জীৱন এটাইহে, পতককে নাপায় সেইটো আৰু ইমান স সঁচা কথা নহয় আৰু যি কোনবা-কিবা নিজৰ সন্মানত লাগিল, লাগাৰ পিছত আত্মহত্যা কৰিলা সেইটো মানে এইটো ইমান মানে সেয়া নহয়।
উম, সেইটোৱে আৰু এতিয়া আত্মসন্মানৰ লগতে অহং কাৰো, আহি পৰে কিছুমানৰ বাবে।
সেটোৱে কিন্তু, আজিকালি মই ভাবো মানে আগতে যেন মানে তুমি এটা বস্তু মানে লক্ষ্য কৰিছা না, নাজানো এতিয়া আমি যেতিয়া সৰু আছিলো সৰু থাকোতে আমাৰ যিখিনি মানে ডাঙৰ আছিল, এতিয়া আমি যেতিয়া সৰু ক্লাছ ওৱান, টু, থ্ৰী এনেকুৱা পঢ়িছিলোঁ আমাতকে যদি এবছৰৰ ডাঙৰ, আছি আমিতো ক্লাছ থ্ৰী আছিলো, ক্লাছ ফৰ আছিল সেইটো কাৰণে মানে বহুত মানে সন্মান কৰিছিলোঁ মানে, অলপ অসন্মান দিছিলো আৰু যে আমাৰ গা আমাতকে ডাঙৰ হয়, এনেকে সন্মান দিছিলো কিন্তু আজিকালি মানে উঠি অহা, যিটো আমাতকে সৰু প্ৰজন্ম সেইটোৰ কিন্তু মই সেইটো দেখা নাপ পাওঁ, আমাত কে যিমান সৰু হ'লেও মানে আমাক কোনো মানে হেৰি নকৰে, সন্মান বুলি কোৱা বস্তু নাই তেওঁলোকৰ মানে।
হেল্ল'।
নি, এতিয়া আহি পৰে অহংকাৰো আহি পৰে, কিছুমানৰ মানে বহু
হেল্ল'।
তেওঁ লোকে কাজিয়া লগাই যায়।
হেল্ল'।
হেল্ল'।
উম, ফোনখনটো ওচৰত লৈচোন মানে উম', মই সঁচাই শুনা নাই।
হেল্ল',।
অ', এতিয়া শুনি আছোঁ দূৰত নিনবি ফোনটো।
অ', মানে এই মোৰ নেটৱৰ্কটো অলপ ভাল নহয় সেইকাৰণে।
তাৰে মাতটো একদম মানে আহাই নাই অলপ-অলপ আহি আছে কিয় বা?
কিয় বা? মানে এতিয়া ধৰা ছাত্ৰ-ছাত্ৰীৰ জীৱনতো আত্মসন্মান বহুত গুৰুত্বপূৰ্ণ হৈ পৰছে হাঁ। যদি কোনো ছাত্ৰই ধৰা। কেতিয়াবা ধৰা এএএ', নিজৰ ওপৰতে বিশ্বাস ৰাখে আৰু নিজৰ সন্মান বজাই ৰাখে হেৰি। তেতিয়াহ'লে সি জীৱনত সফল হ'বা পাৰবো হা, এতিয়া কিছুমান মানুহে এনেকুৱা মানে কয় কি? এ', ই পাৰবো, ই কৰবা পাৰবো, মোৰ তাৰ ওপৰত বিশ্বাস আছে। এ', তেতিয়াাহ'লে উম', আৰু সেই যেতিয়া আকৌ কিছুমান এনেকুৱাও মানে ডাউ দি মানে। তোমাক তল পেলাবা চোৱা মানুহো থাকে যি। সি নৰে এনেও নৰে সি ক'ৰ পালে মানে সেই বিশ্বাসটো ভাঙি। মানে বিশ্বাসটো নাটখে তাৰ ওপৰত কিন্তু লাষ্টত সি যদি। যদি তাৰ নিজৰ ওপৰতে বিশ্বাসটো থাকে তেতিয়াহ'লে সি।
কামটো কৰি দেখাবোই এদিন নহয় এদিন আৰু এ', -এদিন নহয় এদিন সি সফল হ'বই।
উম', -উম',।
তেনেকুৱা কথা আৰু, আৰু কেতিয়াবা।
থাকা টো তাৰমানে আমি আত্ম সন্মানটো নিজৰ ৰক্ষা কৰিব লাগব। আৰু লগতে সমাজৰ লগতো চলবা লাগব। আত্ম সন্মানটো বজাই ৰাখি ফালে।
ধৰা মানুহৰ। অহ',। এইটোতো লাগবোই। এতিয়া কেতিয়াবা মানুহৰ সামাজিক মাধ্যময়তো আত্ম সন্মানত প্ৰভাৱ পেলাই মানে কেনকে। পেলাই বুলি ক'লি এতিয়া। অ', ধৰা কিছুমান অঅঅঅ', মানে বেলেগৰ জীৱনৰ সৈতে নিজক তুলনা কৰেই।
বা, সি। এ', -আ', তাই দুঃখ কৰছি অ'ত গৈছি ত'ত গৈছি, এতিয়া ময়ো যাম, মই যাওঁক। পাৰা নাই বা আআআ', মোৰ এইখিনি হোৱা নাই। তেনেকে আৰু ভাবে কিন্তু। প্ৰত্যেক ঝা এতিয়াতো চব মানুহে বেলেগ বেলেগ না চবে বেলেগ বেলেগ মানে। এটা চা-চা, অ', মানে চাৰিওফালে বেলেগ বেলেগ এটা পৰিৱেশ পায়টো। ডাঙৰ হয় এইটোৱেই আৰু। তুমি, আ', এটা ক'ত?
এতিয়া পৰিয়ালৰ আমাৰ পৰিয়ালৰ ভূমিকাও আত্মসন্মানত বহুত। গুৰুত্বপূৰ্ণ হৈ পৰে হা মানে কেনকে। কাৰণ যদি আমি পৰিয়ালৰ পৰা মৰমে নাপাওঁ বা আমি উৎসাহে নাপ সন্মানে নাপাওঁ তেতিয়াহ'লে আমাৰ। আ' মানে আমি কাম মানে সেই কাম যিকোনো কামত। যদি পৰিয়ালৰ পৰা আমি চা উম ছাপৰ্ট নাপাওঁ তেতিয়াহ'লে আমি সেই কামটো। ক'বা নৰোঁ বা অলপ হ'লেও ক'বাত নহয় ক'বাত অশান্তি এট তাৰ লাগি থাকে যি আমি পাৰা নাই বা আমি নৰোঁ কিন্তু যদি আমাক। আমাৰ তেওঁৰ আমাৰ ওপৰত তেওঁলোকৰ মানে বিশ্বাস থাকে বা তেওঁলোকে যদি আমাক বি উম সেই বিশ্বাসটো। দিয়ে বা উৎসাহ যোগাই তেতিয়া হ'লে। আমি নিশ্চয় মানে সেই কামটো শক্তি আহে আৰু ক'বাৰ নহয় ক'বাৰ পৰা।
আচ্ছা, উম।
উম।
তাকে আৰু আত্মসন্মানটো থাকিব লাগে চবৰে ৰাখিব লাগে বজাই কিনে চবে ৰক্ষা কৰি।
উম আত্মসন্মান থাকিলে না আত্মবিশ্বাসটোও বৃদ্ধি পায়। লগতে মানে সঠিক সিদ্ধান্ত ল'ব পাৰে কিছুমানে বেলেগেও আমাক। সন্মান কৰে বা জীৱনত অ' আমাক জীৱনত সফলতাও আনি দিয়ে। তেনেকুৱা আৰু।
তাকেতো বাৰু দিয়াচোন এতিয়া।
অ দিয়া পিছে মই কথা পাতি ভালে লাগিল তোমাৰ লগত।
উম ভাল লাগিল ভাল লাগিল।
অ ৰাখোঁ দিয়া।
ঠিক আছে ঠিক আছে হ'ব দিয়া।